হেল্ল
কি কৰি আছা?
কি কৰি আছ মানে দুপৰীয়া আৰু ভাত বনালো
কি বনালা অ?
বনালোঁ মানে কি বনালোঁ ভাত বনালোঁ আকৌ লাওৰা আছে লাউৰাক পুই কুই শাক, ৰঙালাও, আলু এখন মিক্স চব্জি বনাইছোঁ
বা ইমান বনাইছা, কোনোবা আহিব নেকি আজি?
নাই নাই নিজে খাব খাব
তুমি মানে সদায় সদায় মানে দীপৰীয়া নিজৰ কাৰণে ইমান আহাৰ বনোৱা নেকি
অ অ নিজে তাৰমানে আইটেম নহ'লে ভাত খাব নোৱাৰো মই অলপ আইটেম লাগে অ আল আলহী আহিলেও বনাং আৰু নিজৰ কাৰণে বনাঙ নিজেও খাব লাগে অলপ ভালকৈ
লাগে নেকি
উ লাগে অল উ লাগে না
অলপ চলপ দুখান আঞ্জা হলেওতো হৈ যায় মানে ইমান খোৱা যে
অলদান হয় দুখন তিনিখনেই হওক অলপ অলপেই হওক দুখন তিনিখন লাগে আৰু
বেছি হ'লে ভাল লাগে আৰু ন খাই মানে বিভিন্ন বিভিন্ন সোৱাদ চব্জিৰ সোৱাদ পালে ভাল পোৱা
উম এদিন যদি ভ ভাজি বনাং, এদিন চব্জি বনাং আজি চব্জি খাবলৈ ইচ্ছা গল আজি চবজি খাব ইচ্ছা কৰিল চবজি বনালো ঘৰৰ চব্জি মাছ মাছ খাং মাছ মাছ খাং হা
মাংসও খোৱা?
অ মাংসও খাঙ উম মাছ- মাংসৰ মাছ মাংসৰ মোৰ সেৰি নাই এই নাই আৰু চাম আৰু চব
অ তোমালোকৰ ফালে যে তোমালোকৰ ফালে যে অ ৰাস হয় যোৱা নে নাই চাব
অ অ যাওঁ ৰাস হয় আমাৰ ওচৰত ৰাস হয় ন দিন হয় নং দিন হয় ৰাস
অ অ
অ এঘাৰ দিন হয় দিয়া আগত নং দিন আছিল এতিয়া এঘাৰ দিন হয় যাওঁ চাবানেক
যোৱা নেকি তোমাৰ ল'ৰা দুটা ল'ৰা দুটাও যায় ন চাব
অঁ লৰা দুটাও জাং তিনি চাৰি পাঁচদিন চাম আৰু গেপছ দি দি।
উম উম উম গম পাই আছো ভালে আছো। যাব লাগে গলে ভাল আৰু জাগাবোৰ চিনি পাই ন।
অঁ অঁ অঁ যাওঁ আৰু।
কি কি কৰাৰ ৰাসত তোমালোকে?
ৰাসত মানে বস্ত্ৰ মেলা আনে বস্ত্ৰ মেলা তাৰপিছত যাদু খেলা যাদু খেলা চেৰেকী তেৰেকি এনেকৈ আৰু উঠাই উঠাই চোঠাই মেলি পূজা চূজা চাই অলপ মন হেৰি মীনা বজাৰ আহে এইবিলাক অলপমান ঘূৰি পকি খাই লৈ আহোঁ আৰু। হয় হয় উ-
ভালে বাৰু ময়ো যাম বাৰু এবাৰ।
তোমালোকেও যাবাচোন অহা বছৰ হ'লৈ।
অ যাব লাগিব ৰবা যাব লাগিব ৰবা যাম যাম বুলি ভাবিয়ে আছো। মানে সময় পাক মিলা নাই আৰু সেইকাৰণে।
অ অ আৰু বহুত- দূৰ দূৰ পৰা মানুহ আহে গাড়ী ভাড়া কৰি আহে বহুত দূৰৰ পৰা। বহুত দূৰ দূৰৰ পৰা আহেতে মানুহ এনেকৈ।
হয় ন?
চাব অ বহুত মানুহ হয় ই ৰবিবাৰ বন্ধৰ দিনত বেছি হয় আৰু যিমানে ৰাতি হয় সিমানে মানুহ যিমানে ৰাতি হয় যিমানে ৰাতি হয় তেনে তেতিয়া মানুহ সিমানে মানুহৰ সংখ্যা বেছি হয়।
ৰাতি কেইটালৈ থাকে ৰাস তোমালোকৰ?
থাকে দুটা তিনিটালৈকে।
দুটা তিন তিনটালৈ থাকে কি কোৱা এই ৰাতিখনো মানুহ যাই চাব।
অ অ সেইটো ৰাস কি কৈছে ৰাস মানে ৰাতি হ'লে বেছি মানুহ হয়। ৰাতি যি অঁ অঁ ৰাতি হ'লে বেছি মানুহ হয় আৰু আমাৰ তাত হেৰিও হয় আহ কি মেলা বোলে শীত মেলা যি আছে শীত ডিচেম্বৰত শীতমেলাও হয় শীতমেলাও হয় শীতমেলা পাঁচদিন মান থাকে হয় ইদমেলা নদীৰ পাৰত। শীত মেলা নদীৰ পাৰত হয় এ খোৱা খাদ্য সম্ভাৰ সেইবিলাক। এক হাঁহ মুৰ্গীৰ খেলা আহে হাঁহ মুৰ্গীৰ পটাৰী খেলা আহে।
হয় হয় ম মই মানে এবাৰ কি হৈছিলে তোমালোকৰ ৰাসত গৈছিলো গলাশবাৰী ৰাসত। ৰাতিয়ে হৈছিলে চাগে গলো ভালে লাগে যাই বহুত বস্তু আহে ন আৰু মানে তোমাৰ খোৱা লোৱা বস্তু বোৰ ভাল আহে ধৰা আৰু তোমাৰ কয় অ এই মূৰ্তিবোৰ চাই ভাল লাগে। ন তোমাৰ এটা এটা অ কাহিনী কয়। ই মূৰ্তিবোৰৰ সেইবোৰ চাই ভাল লাগে আৰু আৰু তোমাৰ যে মানুহবোৰৰ অ মানুহবোৰেও কিবা কিবি সেই হৈ থাকে ন থিয়েটাৰ হয়
অ অ।
হয় হয়। তাকে তাকেহে
অ হয় হয় ভাল লাগে অ ভাল লাগে
আৰু পিছে কি কি হয় ৰাসত তোমালোকে নাম চাম ধৰা নে নাই
নাম নাম নধৰো আহে বেলেগ বেলেগ আহে নাম মানে মোৰ ল'ৰাৰ প্ৰগ্ৰেম থাকে তাতে
অ তোমাৰ ল'ৰা প্ৰগ্ৰেম থাকে নেকি তাত বা ল'ৰা প্ৰগেম কৰিব পৰা হ'ল বাহ থিকে আছে তোমাৰ মাতখাৰ অহা নাই অলপ তুমি এফালে যোৱাচোন হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল